আহ
এ মইয়ো পাইছো।
তই ঘৰলে আহি আছ না
এ মই ঘৰলৈ আহি আছো এই চামাৰ এই দখলা চাৰিআলি পাইছোঁহি
অ অ অ তাৰপা মই এতিয়া এই ষ্টেচনৰ ফালে মই নাই যোৱা মই খোজকাঢ়িবলৈ যাম বুলি আহিছোঁ।
লাগে মাজে হয় স্বাস্থ্যটো ভাল হৈ থাকে।
সেইটোৱেই আজি কালি এতিয়া বাইক গাড়ী হোৱাৰ পৰা ক'বলৈ যাওঁতেনে চাইকেলো এলো চাই হোটেল মানে বাইকখন যেতিয়া যেতিয়া আনিলোঁ তেতিয়া মানে
উম উম
এতিয়া হৈ চাইকেলো চলাই থকা নহয় যে সেইকাৰণে মানে অকণমান অকণমান সন্ধিয়া কৌ ৰাতিপুৱা অকনমান খোজ কাঢ়ো যেনিবা।
অ অ
বাকী তইও খোজ চোজ কঢ়ি থাকিবি মানে কি হয় আজি কালি আমাৰ খাদ্যবোৰ দেখিছে নহয় কিমান বেয়া বেয়া খাদ্য আহে
গম পাইছো।
ফাষ্ট ফুডৰ কথাটো নকওৱেই কাৰণ ফাষ্ট ফুড বুলি কলেতো সেইবোৰ পুৰণা কিছুমান তেল কিবা কিবি বিষ এসোপা লৈ পেলাই হেৰি কৰে
অ অ
যোগাৰ মানে মানে একদম পেটৰ পোৰা উপকাৰ কৰে
এ মই হেৰি চেৰি কৰি থাকো নহয় এইবিলাক কচিং চচিঙত এইবিলাক এক্সাৰচাইজ
আহ একেলগে আহিছো আহ আহ। ঠিকে আছে সেইটো মানে কি হয় যিমান পাৰো এভইড কৰি চলিব লাগে বস্তুটো আজিকালি মানে কি হৈছে গম পাই নাই তই এ যিবোৰতো আমাৰ খাদ্য এতিয়া চাবেই মিঠাতেলটো মানে আমি যিকোনো বস্তু বনাবলৈ এবাৰেই ব্যৱহাৰ কৰোঁ। কৰিব লাগে এতিয়া মাছ চাছ যদি ফ্ৰাই কৰো ফ্ৰাই কৰি পেলাই সেই তেলটো মানে থৈ দিব নালাগে। কিন্তু ৰেষ্টুৰেন্টত কি কয় কিবা এটা বস্তু যদি তেলেদি বনালে নহয় বনোৱাৰ পিছত সেই তেল খিন খিনিকে পুনৰ ব্যৱহাৰ কৰে।
হয় হয়
বহু ৰেষ্টুৰেণ্টত দেখিছো সিহঁতে মানে পুৰণা তেল সোপাকে ব্যৱহাৰ কৰি থাকে। সেইটো কাৰ সেইটো কাৰণে মানে সেই বহুত খিনি মানুহখিনি আজিকালি বহুত বেছি বেমাৰ হ'বলৈ লৈছে
দেখিছো বাৰু দেই
তাকে আজিকালি ঘৰৰ চাবিচোন তই, কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে ম হয় কিন্তু কিছু কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যিবোৰ ল'ৰা ছোৱালীয়ে মানে হেৰি ঘৰৰ শাক পাচলি ঘৰৰ ফল বাহিৰটো চিপছ হওঁক
উম
এনকা বস্ত
অ ফাষ্ট ফুড আজিকালি বহুতে খাবলৈ লৈছে।
সেইটোৱে সেইটোৱে আৰু অকল ফাষ্ট ফুড উম! তাকে ফাবুড ফ ফাষ্ট ফুড বুলিয়ে নহয় যিবোৰ আমি দোকানৰ পৰা যে কিছুমান শাক পাচলি কিনি আনো সেই শাক পাচলি পাচলিবকো মানে ইমান বিষাক্ত হৈ পৰিছে আজিকালি তই মানে বজাৰৰ পৰা কিবা এটা বস্তু অনাৰ আগত মানে তই এ সবাৰ চিন্তা কৰিব লাগিব কাৰণ সেই বস্তুটো
দিয়া আহে এইবিলাক আজিকালি সকলো সেইটোৱে।
সেইটোৱে চব আজিকালি ৰাসায়নিক ঔষধ দিয়া গম পাও নাই।
সেই যে অ অকন মান ৰঙা কৰি পেলাই
অ ৰঙা কৰি পেলা তো মানে এতিয়া আজিকালি কি হয় মানুহে বেপাৰীবোৰ বেপাৰী বুকতকৈ যিবোৰ কৃষক কিছুমান আছে কৃষক বুকে মানে কি কৰিছে অ ওচৰ বস্তু মানে বেছি বস্তু লাভ কৰিবৰ কাৰণে মানে কিছুমান ৰাসায়নিক অ দ্ৰব্য মানে বজাৰ সহজতে পাই ন এতিয়া সেইটোয়ে মানে যিটো বস্তুত তিনি চাৰিমাহ লাগে পইনত হবলৈ সেইটো সিহঁতে একমাহতে এ পইনত কৰাই দিয়ে কৰাই আমাৰ বজাৰলৈ লৈ আহে আৰু সেইখিনি বস্তু আমি যদি সাধাৰণ জনসাধাৰণে যদি কিনি পেলাই খাওঁ সেই বস্তুোৰ মানে আমাৰ, অপকাৰ কৰে বা বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি কৰে। এতিয়া তই মোক কথা এটা কচো আ বৰ্তমান বজাৰত মানে এই ৰাসায়নিক খাৰযুক্ত খাদ্য সামগ্ৰীবোৰ বেছিকে প্ৰচলন হোৱাৰ কাৰণটো কে কি বুলি ভাব তই?
মোৰমতে মানে কি মানুহে আজিকালি যে ঘতে এইবিলাক নিজে নকৰা হয়। অন
উম।।
নাই এইবিলাক খেতি বাতি বিলাক নকৰি যে অকলে বেলেগৰ ও হেৰি হবলৈ ললে অ কাগজব ললে
সেইটোৱে সেইটোৱে।
সেইখিনি এনেকুৱা কাৰণে মানে। সেইকাৰণে মানে আমাৰ এই আজিকালি, সেইবিলাকহে খাব লগা হৈছে আৰু ঔষধ মাহ কল চলপ আ গোটেই পাচলি
হয় সেইটোটো সঁচা কথাটো কৈছো মানে এতিয়া আজিকালি আমাৰ কি হৈছে, গম পাইছ নাই? আমি ঘৰতে থাকি আমাৰ ঘৰত মাতি আছে। আকৌ আমি মানে কাম কৰিবলে মন, নাযায় আমি কাম কৰি এলেহুৱা হৈ গ'ল মানে, কবলৈ গলে আমি অসমীয়া গোটেই জাতিটো এলেহুৱা হৈ গলো।
হয় হয় আমাৰ জাতিটো এলেহুৱা।
অ আমাৰ আগৰ পৰা আমাৰ কিমান মাটিবোৰ কিমান সাৰুৱা নহয় নে কিমান ভাল ভাল আৰ উপজাও খেতি হয়। সেইবোৰত যদি আমি যদি ভাল ভাল যদি খেতি কৰোঁ, তেতিয়া আমি এটা ভাল পৰিমাণৰ। ৰ ভাল আমি ফচল লাভ কৰিবলৈ সক্ষম কিন্তু আজিকালি মানুহ তেওঁলোকে কি কৰিছে এই বাহিৰৰ দেশৰ পৰা অহা অহা মানে যিবোৰ হাইব্ৰীড দেখিবলৈ যিবোৰ ভাল গম পাইছা নাই। খাব যিবোৰ মানে ভাল মুখত জিভাত যিটো ভাল টেষ্ট লাগে সেইটোহে মান মানে খাবলৈ বেছি পচন্দ কৰিছে।
হয়, হয়,
শুনি আছ না
বিলাগে এইবিলাগ মা মে নিজে বুজি পেলাই নোখোৱাই ভাল তাতক ঘৰত কৰিব লাগে সময়ে সময়ে
উম।
তেতিয়া নিজৰ স্বাস্থ্যটোও ভাল থাকে আৰু সেউজীয়া যিমান পাচলি থাকে সেইবিলাক মানুহে খাব লাগে
সেইটো আগতে এতিয়া আমাৰ ঘৰতে গৰু আছিলে গৰু আছিলে দেউতা গৰুেদি হাল বাই পেলাই গোটেই বাৰী আলু কচু বিভিন্ন ধৰণৰ শাক পাচলি হওক সেইবোৰ মানে সিঁচিছিলে কিন্তু আজিকালি আমাৰ চাবিোন ত অ কাৰোবাৰ ঘৰ পৰা তো গৰু দেখিছোৱা নাই আজিকালি হাল বোৱা গৰু দেখি কেনে বও
হয় হয় নাই বাৰু আজিকালি চব মানুহে সেইবিলাক বেছি অকলে ট্ৰেক্টৰ পিলা সেইবিলাক ওপৰতহে ভৰশা কৰিবলৈ ললে আৰু যোনটো ধৰা মানে সেইবিলাকৰ এই যোনটো নাঙল সেইটো মানে ভালকে জানো নাখায় মানে তললৈকে
অ তো সেই যে এতিয়া যিবোৰতো মানে ট্ৰেক্টৰ হওক, পাৱাৰ টিলাৰ হওক, সেইবোৰে মানে নে কি কৰিছে আমাৰ মাটি খিনি মানে যিবোৰ সাৰুৱা মাটি আছিলে সেই সাৰুৱা মাটি খিনি মানে সাৰ নাইকিয়া কৰি তুলিছে একদম মানে বেয়া কৰি তুলিছে তাৰ ফলত কি হৈছে আমি কেতিয়াবা যদি খেতি যদি কৰোঁ নহয়, সেই খেতি মানে ভাল হোৱা নাই। সেইটোকে আমি মানুহকে ভাবিছোঁ যে আমি এতিয়া খেতি কৰক। পৰা নাই সেইকাৰণে আমি কিনি খোৱাৰ ওপৰত বেছি গুৰুত্ব দিছো এতিয়া বেলেগ বেলেগ দেশ ধৰ চীন জাপান এনেকুৱা দেশৰ পৰা কিছুমান এনেকুৱা ধৰণৰ খাদ্য আহে যিবোৰ খাদ মানে বহু ছাহ মাহ ধ পাই মানে সি ফ্ৰিজত ছিজ কৰি থয় মানে আমি দে ইয়াতে থাকিবলৈ তাজা বস্তু নাখাও ন? আচলতে মেইন অসুবিধাটো সমস্যাটো তাতে হৈছে।
সেইটোৱে আজিকালি মানুহ বিলাকে বিষাক্ত বস্তু খাবলৈহে লৈছে আৰু
এইদি
মানে আমাৰ এতিয়া গোটেই পেট মানে বেয়া কৰি পেলাইছে এই বস্তু বিলাকে। আমি পতককে কি হয়, এতিয়া আমি যিটো বস্তু ঘৰত আমাৰ উৎপাদন কৰা হয় যিটো বস্তু আমি ঘৰত খেতি কৰোঁ সেই ঘৰত খেতি কৰা বস্তুতো আমি বেলেগক কম দামত কেতিয়াও দিব নোৱাৰো হয়ে নহঁই কথাটো ক
অ হয়। আমি নিজেই যোনটো কষ্ট কৰিছো সেইটো আমিতো পাবই লাগে ফল।
সেইটোৱে কিন্তু যেতিয়া আমি ঘৰুৱা বস্তু এটা যেতিয়া দাম যেতিয়া বেছি বুলি কোৱা হয়। তেতিয়া মানে বহুত মানুহে মানে সেই বস্তুখিনি কিনিব নিবিচাৰে
হয় হয় দেখিছো মানে সেইটোৱে, কিন্তু যে মানুহসকলে বুজি নাপায় সেইটো যে কিমান উপকাৰী - দেখাটো কাৰণে,
সেইটোৱেই সেইটোৱে এতিয়া সুলভ মূল্যৰ আশাত যায় মানে গৈ পেলাই মানুহকে কি কৰে, যে কম মূলয়তে যিবোৰ বস্তু পায় আহ সেই বস্তু খায় ত এতিয়া শাক - পাচলি সেইটো এতিয়াতো ফল মূল খিনিকে আছেচোন আমাৰ জেগা উৎপাদন হোৱা যিবোৰ ফল মূল মানে ধৰ এতিয়া কল কথাটোকে কবি, যে কল আমাৰ নিজৰ বাৰীতে যি কল উৎপাদন হয় সেই উৎপাদন হোৱা কলটো হয়তো চাইছটো বা ইয়াৰ আকাৰতো সৰু হ'ব পাৰে বা মিঠাটো কম হ'ব পাৰে। কিন্তু সেইটো খালে আমাৰ পেটৰ কোনো ধৰণৰ অপকাৰ নকৰে। কিন্তু আমি এতিয়া বিদেশৰ পৰা যদি অহা যিবোৰ কলেই হওক বা আকৌ আপেলেই হওক সেইবোৰ কিন্তু দোকানত দেখিবি একদম তিৰবিৰাই আছে।
ডাঙৰ ডাঙৰ একদম টিউবিয় থাকে। তেতিয়া মানুহবকে মানে সেইবোৰ ভাল বুলি কিনে কিনি পেলাই কিন্তু সেই পিছত ঘৰলে যেতিয়া, এতিয়া নিবনুৱা নিয়াৰ পিছত দুদিনৰ পিছতে দেখিবি সেই গোটেই বস্তুবোৰ বেয়া হৈ থাকে।
উম উম
এনে ক্ষেত্ৰতো ক'ব পাৰি মানে বহুত ৰাসায়নিক সাৰ মানে ৰা- ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিহে কিন্তু আজিকালি কৃষক কিছুমান মানে কৃষক মানে কি বেয়া কৃষক বুলি ক'ম। কিছুমান বেয়া কৃষকে মানে এনেকুৱা এটা বেপাৰ সৃষ্টি কৰিছে, খাদ্যটোক মানে বেপাৰলৈ লৈ গুচি গৈছে।
যতে আকৌ কিছুমান ভালো এনেই বদনামী হব লগা হৈছে।
অ একদম একদম কিছুমানে এতিয়া যদিহে আমি বজাৰলে ধৰ এতিয়া তই। অলপ মান যদিহে আ আমাৰ ঘৰত জৈৱিক সাৰ প্ৰয়োগ কৰি পেলাই যিবোৰ খেতি কৰিছো সেই খেতি যদি সামগ্ৰীক সময় যদি লৈ যাও তাত যদি তই যদি কও গে যে এয়া আমাৰ ঘৰতে খেতি কৰা আহক আপোনালোকে এয়া নিয়ক আপোনালোকৰ কোনো ধৰণৰ অসুশ নহয়। কিন্তু বিশ্বাস নকৰিব।
আজিকালি অ কোনেও বিশ্বাস নকৰে সেইদিনা মই হা লখিমপুৰত থাকোতে এজন। মানুহ একদম বয়সস্থীয়া। মই তেওঁৰ পৰা মানে আম আনিলোঁ লোকেল। ঘৰত তাৰপা মানুহজনে কৈছে একদম লোকেল আম আপোনালোকে লৈ যাওঁক, তাৰপিছত মই ললো তাৰ পৰা মই লোৱাৰ পিছত সেইকেইটা আনি ৰুমত। যেতিয়া কাটি মেলি খাইছিলো?
উম
এতিয়া একদম ধুনীয়া সেইকেইটা আম মানে একদম গম পাইছো যে ঘৰৰ লোকেল।
আহ
কিন্তু তাত সেইয়ে কিছু সেই তেনেকুৱা টাইমতে আকৌ কিছুমানে কৈছে এইবিলাক এনেই কৈছে। চালানি মাল। নালাগে নিকিনো বুলি গুচি গৈছে কিন্তু মানুহসকলে যে বুজিয়ে নাই পায় আমটো দেখিলেই গম পায় আজিকালি? কেনেকুৱা কোনটো কি।
হয় হয় এতিয়া আমাৰ থলুৱা এতিয়া কিছুমান শুনিবি আচলত- তে এই যি ৰাসায়নিক সাৰৰ ভুক্তভোগী হৈছে যিসকলে মানে টাউনত বিশেষকে থাক- কে এতিয়া তই যিদৰে গলি তই টাউনত আছ এতিয়া মানুহখিনিয়ে মানে। সিহঁতৰ মনত মানে এইটো বহি গ'ল যে বজাৰত পোৱা সকলো বস্তুৱয়েই ৰাসায়নিক সাৰ দি পেলাই মানে প্ৰয়োগ কৰা হয় জৈৱিক সাৰ প্ৰয়োগ নহয় এতিয়া আমি গাঁৱত থাকো কাৰণে আমি গাঁৱৰ আমটো চিনি পাওঁ। গাঁৱত থাকো কাৰণে আমি আম আমি কল, কমলা এইবোৰ চিনি পাওঁ। কিন্তু সেই গাঁও আহ চহৰত যি- খিনি থাকে সিহঁতে মানে বিশ্বাস কৰিবলৈ টান পায়। সেই বিশ্বাস কৰিবলৈ টান পোৱাৰ মূল কাৰণটোয়ে হ'ল ন যে বজাৰত মানে সৰ্বাধিক ভাৱে এইটয়ে প্ৰচলন হয় যিটো মানে আমাৰ হেৰিতটো এ ৰাসায়নিক সাৰ দি পেলাই যিটো খেতিয়কে মানে কৰে সেইটোৱে বেছিকে প্ৰচলন হয়।
সেই মানে গোটেই খেতিয়ক গোটেই জাতিটোকে মানে বদনামী কৰি পেলালে কেইজনমান মানে। দছ বিশ জন খেতিয়কে ভাল।
হয় হয় আৰু আকৌটো উচ্চ এইবোৰ গোটেইবোৰ কৰিছে অত্যাধিক পইচাৰ কাৰণে মানে পইচা পাবলে মানুহে এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে যে বেলেগৰ অনিষ্ট কৰি হলেও কেৱল নিজৰ মানে এ হেৰিটোহে লাভ লাভটোহে বিচাৰে মানে মানুহবোৰকে গম পাই গম পাইছ নাই আজিকালি।
হয় এনে আগতে দেখিছো এই কল এৰাশি পকিবলৈ। খুব বেছি ছয়দিন সাত দিন লাগে।
আহ
আজিকালি মেডিচিনৰ যোগেদি মানে একেদিনাই ৰাতিটোৰ ভিতৰতে মানে পকাই মেলি পিছদিনা বেচিব পৰা কৰি তোলে।
সেইটোৱে এই বস্তুটো আজিকালি আহি পেলাই চহৰৰ যি এই নিয়ম। সেই নিয়ম আহি পেলাই আজিকালি আমাৰ গাঁৱৰ অঞ্চলত পাছ- ছে গম পা না আমাৰ ঘৰতে আমাৰ ঘৰতে দেখিছো আমাৰ ঘৰত যদি কেতিয়াবা সকাম আহে তাৰ। প্ৰায় এসপ্তাহৰ আগতে মানে কলৰ যা যোগাৰ কৰা হয় গাঁত খান্দা হয়। তাত আমি জাক দিবলৈ পকাবলে মানে ব্যৱস্থা কৰো কিন্তু আজিকালি সৌ। সিদিনা আমাৰ নামঘৰতে বৰসবাহ পাতিছিলে। বৰসবাহত কি কৰিলে গম পা তোৰ মানে কল বিচাৰিছে কল পোৱা নাই কিন্তু একেবাৰে শেষৰ সময়ত কল পাইছে আনিলে আনি পেলাই একদম মেডিচিন দি পেলাই পকাই দিলে আৰু সেই মেডিচিন দি পকাই খোৱা যেতিয়া সেই কলসমূহ খোৱা হয় যেতিয়া গাঁৱৰ বয়োজ্যেষ্ঠসকল আৰু শিশুসকল আ মানে সকলোকে -সকলোৱে পেটৰ বেমাৰ হব
হয় -হয় এতিয়া সেইদিনা আমাৰ
গাঁৱৰ মানুহখিনিয়ে চিন্তা কৰিব লাগিব।
অ', -হা এতিয়া সেইদিনা আমাৰ নামঘৰৰ বৰসভাতো একেই কথা কল আগদিনালৈকে বিচাৰি নাই পোৱা সেইদিনাই ৰাতিৰ ভিতৰত মেডিচিন মাৰি মানে ঔষধ মাৰি পিছদিনা সেয়া নামঘৰ ভ সকলক খাবলৈ দিছে সেয়ে সেনেকে মানহ তাৰে ভিতৰত মানে দুই - তিন ক মানে শুনাবলৈ পাইছো যে ব অকনমান বেমাৰৰ অসুবিধা দিছে স্বাস্থ্য স্বাস্থ্য কিবা হানি হৈছে বুলি।
এই আজিকালি মানে কি এটা প্ৰবচন আছে নহয় তই যদি কাক খিৰ যদি কাৰোবাক যদি বেচিবলৈ যাওঁ তাৰ ঘৰত গৈ দিলেগৈও কিন্তু সি নাখায় কিন্তু ৰাগিয়াল বস্তু যদি তই যদি তাক যদি কৰবা এজেগাত যদি বেচে বুলি শুনে সিহঁত মানে দৌৰি যাব ঠিক তেনেকৈ আজিকালি বজাৰৰ বোকত চাবিচোন তই কোনোবাই যদি ঘৰতে শাক- পাচলি কৰা খেতি শাক - পাচলি যদি লৈ যায় নি পেলাই যদি বহি থাকে তাৰ ওচৰলে মানুহ কোনো এই নাহে সেই বোৰ মানে ৰ'দত থাকি - থাকি লেৰেলি যোৱা কাৰণে বেয়া বুলি ভাবে কিন্তু সিহঁতে আকৌ ৰাসায়নিক দ্ৰব্য ৰাসায়নিক সাৰ দিয়া বস্তু খিনি কিন্তু